ক ক
উ আজি অকনমান বতৰতটো ঠাণ্ডা হৈছে কালিতকে কালো বহুত গৰম আছিলে।
তাকে কালি বহুত বেছ।
এতিয়া বৰষুণ দিছিলে বৰষুণ দিয়া কাৰণ আজি দিনতটো অকনমান ঠাণ্ডা ঠাণ্ডা যেন অনুভৱ হৈছে।
বৰষুণ দিছিলে নাই মই গম নাপাওঁ দে আজি উঠা বহুত দেৰি। হল নটা পঞ্চল্লিশ মান হল।
কেনেকুৱা গম ন কিয়ন আমাৰ ইয়াতে বৰষুণ দিছিলে ৰাতি।
আহ অ'।
তোমালোকৰ সেই পিনে নিদিবও পাৰে
অ, মই টুটো হা হেল্ল',
হয় হয়।
উম।
বৰষুণ দিলে ভাল আৰু মানে মানে গৰমটো কমি গৈছে কালি।
বৰষুণতটো পেলালে ভালেই লাগে।
বহুত গৰম দিছিলে।
কিন্তু মানে কি জানে আমাৰ গুৱাহাটীত বৰষুণ দিলে অলপ প্ৰব্লেম হৈ যায়।
অ, বানপানী কৃত্ৰিম বানপানী হয়।
উম, উম,
উম, জানো গাড়ী ওলাব নোৱাৰে দিনতে। বানপানীৰ কাৰণে টিভিত নিউজ আহি থাকে নহয়।
উম, কওক-কওক,
ৰুমত মানে কিছুমান বস্তু ওলমাই থৈছোঁ হা। এই মই এই-এই খাই কিছুমান বতাহ পাইছিলোঁ সেই বতাহবিলাক থৈ দিছোঁ। ধুনীয়াকৈ হা তাৰপিছত যিবিলাক ট্ৰফি চ ভিডিঅ' সেইবিলাক ফটো মাৰা আছে না সেই ফটোবিলাক ধুনীয়াকৈ থৈ দিছোঁ ৰুমটোত।
উম, উম,
অ, মানে এনেকে থৈদিছো মানে মানুহ আহিলে আৰু ভাল পায় আৰু এইবিলাক বস্তু। চাই মোৰটো ৰুমটোত সোমালে।
উ মোৰো আছে বাৰু দেই চৌকেছ এতাত মানে বেছিভাগ কিতাপেই আছে প্ৰায়জ পোৱা।
অ,
আৰু মানে কি হৈছে নে কিতাপ বিলাক বেলেগক দিও দিয়ে মানে মায়ে মানে একেখন কিতাপক, বহুতবাৰ দিয়ে ন।
হয়-হয়-হয়,
উম, সেই তেতিয়া মানে মায়ে বেলেগক দি-দি দিয়াও হৈছে কিন্তু মোৰ মানে নিজৰ এটা চৌকেছ আছে গোটেই কিতাপৰ ট্ৰফিৰ মানে মোৰে বস্তু চব।
হয়-হয়।
উম,
উম, ভাল এইবিলাক মানে স্মৃতি হিচাপে ৰাখি থৈ দিব লাগে।
তাকে কিন্তু তেতিয়া টাইমত আকৌ অ', বাইলো নাছিলে ন ফটো চটো মাৰিবলে উম, ফটোবলাক নাই বাৰু।
আৰু তোমাৰ আহ, কিছুমান কিতাপো মই থৈ দিছো। আহ, কিছুমানে কেতিয়াবা? কিছুমান পুৰস্কাৰত কিতাপ বিলাক দিয়ে যে হা কিতাপ-কিতাপ গিলাককো মই ধুনীয়াকে
বৰ ভাল-ভাল কিতাপ দিয়া।
দিয়ে-দিয়ে ভাল-ভাল কিতাপ দিয়ে বহুত ভাল-ভাল কিতাপ দিয়ে।
মই পাইছো মানে মইতো বকুল ফুলৰ দৰে বুলি এখন কিতাপ পাইছিলো সেইখন বহুত ধুনীয়া পঢ়িবলে।
অ
উম, আৰু থমা আলভা এৰি অলপ মানে কি আছিলে কিতাপ বহুত কেইখন পাইছো মই।
উম,
মানে বিভিন্ন ধৰণৰ মহান ব্যক্তিবিলাকৰ কিতাপ বিলাক বেছিকে পাইছো।
অ মই বেছিকৈ ডেলকা এখেন এখন মই ডেল কাৰ্নেগিৰ কিতাপ পাইছিলোঁ
অ
সফলতা আৰু বক্তিত্ব অৰ্জনৰ সহজ উপায় হা, এখন মানে কলেজত পঢ়ি থাকোঁতে অ' ৰচনা প্ৰতিযোগিতা তা হৈছিলে এ ৰচৰচনা প্ৰতিযোগিতাত মই সেইখন কিতাপ পাইছিলোঁ। আৰু দেলখা আৰু দেলেক কাৰনেংগিৰ কিতাপবিলাক পঢ়িও বহুত ভাল লাগে মোৰ। মানে বেলেগ মানে জ্ঞান পোৱা যায় ডেল কাৰান্নিকা কিতাপবিলাক।
অ',
ডেল কাৰ্নেকিৰ কিতাপ পঢ়িছানে তুমি?
নাই পঢ়া-নাই পঢ়া।
দেল কাৰ্নেগিৰ কিতাপ মই পঢ়িছিলোঁ ভাল উম, ধুনীয়া কিতাপ। দেল কাৰ্নেগিৰ মটিভেচেনেল। বস্তুবিলাক লাগে।
মই বাৰু তেনেকুৱা কিতাপ মানে অ, মানুহ হোৱাৰ মানুহ হোৱাৰ কিবা এনেকুৱা আছিলে সেইখিনি কিতাপ পঢ়িছো। আকৌ মানে তেনেকুৱা ব্যক্তিত্বৰ দেই নিজৰ ব্যক্তিত্বটো সলনি কৰাৰ বহুতো কিতাপ পঢ়িছো তেনেকুৱা ভাল-ভাল মানে মটিভেচনেল কিতাপো পঢ়িছো কিন্তু ৰাইটাৰ এবিলাকৰ নাম মনত নাই।
উম উম উম।
অ',
মোৰ আৰু এখন কিতাপ আছে এজনে এজন বন্ধু এজনে মোক গিফ্ট দিছিলে উপহাৰ হিচাপে দিছিলে সেইখনো মটো-মটিভেচনেলেৰ আছিল সেইখন কিতাপো বহুত ভাল। উম, সেইখন কিতাপ মই আ পঢ়িছ টো, আ, কিতাপখন মানে বহুতটা ভাষাতে আছে, ইংৰাজীত, হিন্দীত অসমীয়াত, বঙালীত, হা, অৰজিনেল-অৰজিনেল ৰাই টাৰজন আমেৰিকান চাগে হা, উম, কি বহুতটা ভাষাত অনুবাদ হৈছে কিতাপখন, মোক বন্ধু এজনে দিছিলে।
কিতাপখনৰ নামটো?
কিতাপখনৰ নামটো মই পাহৰি গ'লো ৰ'বা, মই চাব লাগি চালে মোৰ মনত পৰিব, বহুত দিন হ'লতো কিতাপখন, অ', বিজয় আপোনাৰ
আচ্ছা আচ্ছা, আপুনি অসমীয়াত পঢ়িছে?
অ', মই অসমীয়াত পঢ়িছিলোঁ বিজ
উম, আমি তেনেকুৱা মটিভেশ্যনেল কিতাপ বিলাক অ' ই ইংলিছত পঢ়ো বেছিকে, আ এ-এ আৰ্ট অফ নট অভাৰ থিংকিং এনেকুৱাও এখন কিতাপ আছে দা আৰ্ট অফ নট অভাৰ থিংকিং হে কিতাপখনৰ মানে দে হেৰি কি আছিলে, ৰাইটাৰজনৰ নামটো নাজানো দেই, কিন্তু মানে কিতাপখন বহুত উপকাৰী হয় মানে। বহুত ধুনীয়া কিতাপ।
বিজয় আপানাৰ, এইখন কিতাপত এটা বস্তু মই পা পালো যে যদি এজন যদি, অশিক্ষিত মানুহে যদি চুৰ কৰে, হা হুম, তেতিয়া চুৰ কৰিব যায়, চাপ'জ তেওঁ এখন ৰে'লৰ দো গ'ল, ৰেল এখনত যেতিয়া তেওঁ চুৰ কৰিব তেওঁ মানে কিবা এটা সামান্য বস্তু এটহে চুৰ কৰিব। চাপ'জ কাৰোবাৰ মানে মানি বেগটো চুৰ কৰিব, কাৰোবাৰ মোবাইলটো চুৰ কৰিব তেনেকুৱা। হা,। কিন্তু যদি শিক্ষিত মানুহে যদি চুৰ কৰে তেনেহ'লে গোটেই ৰেল ৰেলখন চুৰ কৰিব পাৰে শিক্ষিত মানুহে যদি চুৰ কৰে। তে তেনেকে এটা ধুনীয়াকে মানে এটা মানে টপিক এটা লিখিছিলে কিতাপখনত হা, সেই বস্তুটো মোৰ বহুত ভাল লাগিছিলে হু।
তাকে।
উম, আৰু কিতাপখন লিখিপেলাই লিখিছিলে স মানে সফল বক্তিয়ে কোনো বেলেগ কাম নকৰে হু। কিন্তু তেওঁ জ কাম কৰে, আনে যেনেকে কৰে তাতকে অলপ বেলেগ ধৰণে কৰে হা তেনেকে মানে এটা মানে টপিক এটা লিখিছিলে হা, সেই বস্তু ত মই পৰিছিলো, উম। তেনেকে ভাল কিছুমান মানে বহুত ধুনীয়া-ধুনীয়া কিছুমান টপিক আছিলে মানে আমাৰ জীৱনত সদায় মটিভেট হয় বস্তুবিলাক।
উম বুজিছো।
এনেকুৱা কিতাপ, এনেকুৱা কিতাপ পালে, এনেকুৱা কিতাপ পালে লগে-লগে আনিব লাগে পঢ়িব লাগে বস্তুবিলাক মানে আচলতে মানে ভাল ৰাইটাৰৰ কিতাপ মানে খুব কম পোৱা যায়তো।
উম,
এনেকুৱা কিতাপ পালে, এনেকুৱা কিতাপলৈ লগে-লগে আনিব লাগে বস্তুবিলাক তুমি কি ৰাইটাৰৰ বেছিকৈ, কোনজন ৰাইটাৰৰ কিতাপ পঢ়ি ভাল পোৱা?
মই বহুতো আছে দেই প্ৰথম জনটো কৌশিক নন্দন এইটো মানে আমাৰ জেনেৰেচনৰ এজন, মানে আপোনালোকে পঢ়াৰ কিতাপবিলাক তেওঁলোকে নিলিখে কিন্তু মানে তেওঁ অকমান মানে প্ৰেমৰ সাহিত্যিক নিচিনা। মানে ধৰক তেওঁৰ ৰচনা বিলাকত প্ৰায় প্ৰেমৰ কথা থাকে আৰু মানে, অলপ বহলাই লিখে মানে, যোনে বহলাই অলপ মানে বেছি প্ৰকৃতি কথা লিখে বেছিকে এটা অহ পৰিস্থিতিক মানে তেওঁ দু লাইনত যোনটো পৰিস্থিতি সামৰিব পাৰি তেওঁ তাত দচলাইন লিখে মানে। তেওঁৰ মানে সেই, কিন্তু তেওঁ যিমানখিনি লিখিলেও বহুত বেছি লিখিলেও মানে তেওঁৰ নিজৰ কথাৰ মাদকতাটো বজাই ৰাখে মানে বহুত ধুনীয়া লিখে। সেইকাৰণে মানে আমাৰ নতুন আহ জেনেৰেচনৰ এ তেওঁ একদম প্ৰিয় সাহিত মানে সাহিত্যিক ক'ব পাৰি, ঔপন্যাসিক ক'ব পাৰি। উম তেওঁ মানে প্ৰথমতে ফেচবুকৰ আৰম্ভ কৰিছিলে কিন্তু ফেচবুকত ইমান ভাল এটা সঁহাৰি পালে। লে যে তেঁও নিজৰ ফেচবুকৰ কিতাপ খনেই মানে কিতাপ হিচাপে গঢ়িলে। তাৰ পিছত আহ মই পঢ়ো ইন্দ্ৰাণী শৰ্মা। পূজাৰী অহ ইন্দ্ৰাণী শৰ্মা তেওঁৰ
তেঁৰ কিতাপ বিলাক ভাল পাব পাৰো।
অ তেখেতৰ কিতাপ পঢ়িছো, তেখেতো নতুন সাহিত্যিকে। ইন্দ্ৰাণী শৰ্মা, আহ আৰু অনুৰাধা শৰ্মা পূজাৰী। তেওঁৰ কিতাপ বাৰু মই বেছি পঢ়া নাই, কিন্তু অলপ পঢ়িছো।
তেখঁতৰ কোনখন পঢ়ছা তুমি।
অ' চাহেবপুৰাৰ বৰষুণ চাহেবপুৰৰ বৰষুণ।
মই তেখেতক লগ কৰিছিলো, আ অনুৰাধা শৰ্মা পূজাৰী বাইদেউ। আজি ৰপ পৰা ছমাহ মান হ'ল নেকি, ছমাহ মান আগতে লগ কৰিছিলো।
অ, অ, আৰু আছে ৰঞ্জু হাজৰিকা।
হে ৰঞ্জু হাজৰিকাতো মানে সকলোৱে ভাল পায়, তেখেতক আৰু তেখেতক কেঁচুৱাৰ পৰা বিদ্যালয় সকলোৱে জানে আৰু ৰঞ্জু হাজ
তাকে ৰঞ্জু হাজৰিকাৰ কিতাপ পঢ়ি ভাল লাগে। আৰু আছে কাঞ্চন বৰুৱা।
অ, কাঞ্চন বুৰুৱা অ, অসীমত যাৰ হেৰাৰ
অ, সেইখন বহুত ধুনীয়া কিতাপ বোলে আ
উম,
নাই, নাই, সেইখন বহুত পঢ়িব মন আছে মানে তেওঁ, তেওঁ লিখা লেখনীবিলাকৰ বিষয়ে পঢ়িছো আৰু কিছুমান টপিক মানে সেই কিতাপ গো পা নাই কিন্তু কিত বিাকৰ কিতাপনৰ কিছুমান লাইন কিছুমান মানে এটা -এটা মানে টপিক এনেকুৱা আনে ন মে মাজে - মাজে সেই এটা এটা টপিক পঢ়িছো মানে অলপ- অলপ। কিন্তু পঢ়ি মেলি ইমান ভাল লাগিছে যে। আজিলৈকে সেইখন কিতাপ কিয় বা মোৰ হাতত পঢ়াও নাই মানে ভবাও নহয় মানে। কিতাপ কিনোতে।
মোৰ ৰীতা চৌধুৰীৰ কিতাপ
অ, ৰীতা চৌধুৰীৰ ৰীতা চৌধুৰী এখন আছে দেই অভ্য় মানে মই বিভ্ৰান্তি বাস্তৱ।
অ, সেইখন মই পঢ়িছো।
আপুনি পঢ়িছে ন আহ বিভ্ৰান্তি বাস্তৱ। খন চবতকৈ ভাল লগা কিতাপ মানে।
হয় - হয় ভাল ধুনীয়া কিতাপ সেইখন এ তেখেত তৰ নিজৰ বিষয়ে কি লিখে সেইবিলাক আচ্ছা হ'ব বাৰু তমাক মই পিছত কৰিম বাৰু দিয়া।
ঠিক আছে হ'ব দিয়ক অ,